হেল্ল'।
শুনিছানে
অ শুনিছো তুমি শুনিছানে।
হয় শুনিছো ভালে আছা।
অ ভালে আছো তুমি
ময়ো ভালে আছো
কি কৰি আছা তুমি
মই আছো এনে
অ হৈছে ভাত চাত খালানে অ ন আছো ভাত চাত খালানে হয় নেকি আহ কি বোলে আজি অলপ আহ খানাৰ বিষয়ে কথা পাতো তুমি কেনেকুৱা খানা খাই কে বা অ খাদ্যৰ বিষয়ে কথা তুমি খানা খাদ্য খাই ভাল পোৱা নে
হয় মই সকলো প্ৰকাৰৰ খাদ্য ভাল পাওঁ মানুহকো জীয়াই থাকিবৰ বাবে খাদ্য খাবই লাগিব যদি আমি কাৰণ আমাৰ খাদ্যই জীৱৰ চালিকা শক্তি
সেইটোতো হয় বাৰু আহ অ তুমি বেছিকে ভাত নে ফল মূল খাইকে বেছি ভাল পোৱা তুমি বেলেগ এনে ভাত চাত খাই যে ভাল পোৱা
মই সকলো প্ৰকাৰৰ খাদ্যই ভাল পাওঁ
অ সকলো প্ৰকাৰৰ খাদ্যই ভাল পোৱা হয় নেকি আৰু অ তুমি বেছিভাগ ভেজিটেব মাছ মাংস খোৱা নে মাছ তেনেকুৱা নকোৱা মাছ মাংস খাই ভাল পোৱানে তুমি মাছ মাংস খাইকে ভাল পোৱা নে
হয় হয় পাও
তোমাৰ অতি প্ৰিয় অ মোক মোকো ভাল লাগে মোক মাছ মাংস ভাল লাগে তোমাৰ অতি প্ৰিয় খাদ্যটো কি হয়
অতি প্ৰিয় হয় শুনিছোঁ।
আহ কি হয় তোমাৰ অতি প্ৰিয় মাংস? হয় নেকি মাছটো ভাল পোৱা নে?
মাছটো ভাল নাপাওঁ।
হয় নেকি অ তোমাক এক কেনেকুৱা টাইপৰ মাংস ভাল লাগে কি মাংস ভাল লাগে তোমাক?
চিকেন।
ব্ৰইলাৰ ব্ৰইলাৰ নে তোমাক আ লোকেল তাৰপিছত তোমাৰ আহ ছাগলী মাংস নে গাহৰি মাংস?
মই চিকেন ভাল পাওঁ ব্ৰইলাৰ।
ব্ৰইলাৰটো ভাল পোৱা হয় নেকি। মইয়ো ব্ৰইলাৰ ভাল পাওঁ।
কি ক'লা?
তুমি কি ভাল পোৱা বেছি কয়?
মইতো তুমি কলো চিকেন মটন ছাগলী মাংসও ভাল পাওঁ এনে গাহৰিও খাওঁ গাহৰিও খাওঁ ভাল লাগে। অ তাৰপিছত তুমি গাহৰি ভাল পোৱা নে গাহৰি? গাহৰি খোৱানে?
নাখাওঁ আ বাৰু তুমি অসমৰ কিছুমান প্ৰিয় খাদ্যৰ বিষয়ে ক'ব পাৰিবা নেকি?
প্ৰিয় খাদ্য যেনে হ'ল পিঠা হ'ল। লাৰু হ'ল আহ তাৰপিছত বোকা পিঠা। ভাপে বনোৱা পিঠা। খাইছেনে তুমি এই পিঠা পিঠা খাইকে কি ভাল পোৱানে?
হয় হয় ভাল পাওঁ।
অ', কি পিঠা বেছিকে ভাল পোৱা?
নাৰিকল পিঠা।
নাৰিকল পিঠা।
হয় আৰু তুমি কলাই যেনেকৈ নাৰিকল পিঠাত আৰু মানে পিঠা পিঠাল আৰুৰ উপৰিও যেনেকে আমাৰ খাৰ, ভাত, টেঙা অ', বিভিন্ন মাছ মাংস আঞ্জা সেইবোৰো আমাৰ অসমৰ প্ৰিয় খাদ্য নহয় নে।
হয় কি ক'লে মাছ মাংস?
মাছ, মাংস, খাৰ, টেঙা, ভাত আৰু ভাতো অসম অসমৰ উম প্ৰধান খাদ্য।
হয় হয় তুমি প্ৰধান খাদ্য তোমাৰ। মাছ মাংস মাছতো বেছি হয় মাছতো খোৱা যায় আৰু। অ', তোমাৰ আহ এইটো খাৰৰ খাও তুমি বেছিকে কি খাই ভাল পোৱা?
মই কলো ৱেই মাংস ভাল পাওঁ বুলি।
অ', মাংস বুলি মাংস খাই ভাল পোৱা। এনে তুমি ড্ৰাই মাংস খোৱা নে গ্ৰেভী? সেইটো না তুমি তেনেকুৱা অ এনে ভাজাতটো না জোল টাইপৰ খাইকে বেছিকে ভাল পোৱা?
চব প্ৰকাৰে ভাল পাওঁ।
সকলো প্ৰকাৰে ভাল পোৱা। আনে তুমি ঘৰত তেনে কেতিয়াবা বনোৱা নে মাংস চাংস জানানে। ৰেচিপিটো। হয় নেকি কেতিয়াবা।
নাই পোৱা।
হয় নেকি। অ তেনেহ'লে কেতিয়াবা বনাব শিকিব মন আছে নে তোমাৰ।
মন আছে।
হয় নেকি কি বনাবা ফাৰ্ষ্ট টাইম মানে বনালে তুমি। মাংস বনাবা নে বেলেগ কিবা বনাব পৰা ষ্টাৰ্ট কৰিবা।
মই প্ৰথমে ভাত দালি এইবোৰ বনোৱা শিকিব খুজিম।
হয় নেকি তুমি একো বনাব নাজানা
নাজানো।
হয় নেকি অ অ তেনেহলে দেখোন শিকিব লগা বহুত বস্তু আছে তোমাৰ অ
কি কৈছা
শিকিব লগা বহুত বহুত বস্তু আছে।
হয়।
অ তাৰপিছত তোমাৰ কি বোলে। অ অ তেনেকুৱাতো বহুত আছে। হেল্ল'।
হয় ক কৈ থাকা শুনিছোঁ
অ' তেনেকুৱাতো তোমাৰ বহুত বস্তু আছে শিকিব লগা তেনেকুৱা। শিকি শিকিবা নে
অ জীৱনত কিন্তু বহুতেই শিকিব লগা আছে সকলো সকলোবোৰেই শিকিম।
হয় নেকি অ কোৱা আৰু।
কোৱা অ' বাৰু অ অসমৰ বাহিৰতোটো বহুত ৰাজ্য আছে তেওঁলোকৰ বিষয়ে ক'ব পাৰিব নেকি মানে তেওঁলোকৰ কি কি? প্ৰিয় খাদ্য
বাহিৰৰ উম প্ৰিয় খাদ্যতো যেনেকুৱা জানাই দেখোন আহ আমাৰ যেনেকুৱা চাইনিজ খানা বোৰ আছে বহুত চওমিন আছে, মম' আছে তাৰ বাহিৰে তোমাৰ, বহুত ধৰণৰ আহ খানাবোৰ আছে। যেনেকে সেইবোৰ খাই কে ভাল পোৱা নে যে চাইনিজ খানাবোৰ যেনে ম'ম আৰু তাৰপিছত তোমাৰ চাওমিন বাৰ্গাৰ, পিজ্জা সেইবোৰ খাইকে ভাল পোৱা নে?
হয় পাওঁ, বাৰু অ, জাংক ফুড খোৱাতো অ, স্বাস্থ্যৰ বাবে ভালনে তোমালোকে
জাংক ফুডটো খোৱা ভালে তেনেকুৱা বেছি খোৱাটো কি একো বস্তু ভাল নহয়। আৰু জাংক ফুড বোৰ খোৱাটো বেছি বেয়াও নহয়। তুমি কি ভাবা
মোৰ মতে
তোমাৰ ভইচটো শুনি শুনি শুনা পোৱা নাই মই
হয় অ, মোৰ মতে অ জাংক ফুডটো ভাল কিন্তু যদি আমি বছিকৈ খাওঁ তেতিয়া আমাৰ ভাল
অ', সেইটোতো হয় বাৰু অ, কি যিকোনো বস্তু আমি বেছিকে খালেটো বিয়াই হয়। অ', অলপ অলপ খাব লাগে যেনেকুৱা তুমি যিকোনো বস্তু খোৱা বাহিৰৰ বস্তু অ', যিহেতু তেল দিয়া বস্তু, সেইকাৰণে আমি কমকে খোৱা, বেছিকে ভাল। আৰু তেনেকুৱা ধৰা আ, বহুত বস্তু আছে। আ যেনেকুৱা পিজ্জা খাই কি ভাল পোৱা নে? পিজ্জা, বাৰ্গাৰ তাৰপিছত তোমাৰ হ'ল, বাহিৰৰ বস্তুবোৰ ফ্ৰেঞ্চ ফ্ৰাই, সেইবোৰ খাই কি ভাল পোৱা নে?
হয় পাওঁ।
বেছিকে কি খাইকে ভাল পোৱা তুমি?
ম'ম,।
ম'ম, ম'মটো ফেভাৰেত তোমাৰ, মই ম'ম খাই কি ভাল পাওঁ লাষ্ট টাইম লাষ্ট টাইম মই এই খামৰেঙাত গৈছিলো খাবৰ কাৰণে অ', ম'ম'টো তোমাক কি লাগে? ম'ময়ে খালি ভাল লাগে নে? ম'মৰ চুপ ভাল লাগে তোমাক?
মোৰ দুইটাই লাগে।
হয় নেকি। মোকতো বেছিকে ম'ম চুপেই ভাল লাগে আজিলৈকে মই যিমানো ম'ম' খাওঁ মই চুপটো অলপ ভাল বেছিকে খাওঁ। মানে ভাল লাগে। আৰু
হয়।
এনে, এনে কেতিয়াবা ঘৰত ট্ৰাই কৰিছে নে? ম'ম' কোনোবাই বনাবৰ কাৰণে ঘৰত বনোৱা নে? ম'ম' চ'ম' নাই নেকি? উম, আমাৰ মানে আমাৰ ঘৰত আগতে বনাইছিলে, আ ' ম'ম' বাইদেউ থাকোতে ম'ম' -চম' বনাইছিলে। বৰ্তমানতো নবনাই, আ মম' কেনেকুৱা বনাই তুমি জানানে?
নাজানো।
আ ম'ম বনাবৰ কাৰণে বেছিকেলি আমাক চিকেন আৰু তোমাৰ এই পিয়াজ লাগিব। আৰু কেতিয়াবা ম'মত তুমি আ 'বান্ধাকবি
তোমাৰ মাততো শুনা পোৱা নাই?
ত 'কেতিয়াবা বান্ধাকবিৰ ম'ম' বনাই অ, শুনিছোঁ তুমি শুনিছা নে?
হয়', হয়। শুনিছোঁ।
তুমি কেতিয়াবা বান্ধাকবিৰ ম'ম খাই পাইছা নেকি?
নাই পোৱা।
হয় নেকি? অ বান্ধাকবিৰ ম'ম টেষ্টি লাগে তুমি খাবা একদিন কেতিয়াবা ট্ৰাই কৰিবা। আ আৰু তোমাৰ জোল ম'ম পায়, জোল ম'ম কেতিয়াবা ট্ৰাই কৰিছানে?
হয় কৰিম দিয়ক হয় কৰিম।
অ কেতিয়াবা জোল ম'ম ট্ৰাই কৰিবা ট্ৰাই কৰা যে সেইটোও তোমাৰ অ বৰ টেষ্টি লাগে। অ তোমাৰ জোলৰ লগত ম'ম দিয়ে, উম জোলৰ লগত ম'ম দিয়ে।
অসমত যে বনাই বিহুৰ সময়ত সেই উম, খাদ্যৰ বিষয়ে কিবা ক'ব পাৰিবা নেকি?
অ অসমত যেতিয়া বিহু সময়ত বনোৱা পিঠা হ'ল তোমাৰ অ নাৰিকল লাডু, তিলৰ লাডু তোমাক বেছিকে অসমত বনোৱা কোনটো অ লাডু বা আগত বনোৱা কোনটো খানাটো বেছিকে ভাল লাগে।
হয়।
তোমাক কোনটো খানাটো বেছিকে ভাল লাগে বুলি সুধি আছোঁ।
অ বিহুৰ সময়ত যে বনাই অ তিল অ লালু পিঠা অহ লাৰু পিঠা বিভিন্ন ধৰণৰ পিঠা যেনে নাৰিকল পিঠা, তিল পিঠা, খিল পিঠা অহ গুৰ পিঠা এইবোৰ মোৰ ভাল লাগে আৰু বিভিন্ন প্ৰকাৰৰ লাৰু যেনে অ নাৰিকল লাৰু, তিলৰ লাৰু, গুৰৰ লাৰু, মোৰ এইবোৰ ভাল লাগে।
হয় নেকি, নাৰিকল লাৰু গুৰ ৰৰ লাডু বেছি ফেব্ৰিট তোমাৰ কোনটো হয় যেনেকুৱা অ কি ভাল লাগে বেছিকে ফেব্ৰিট তোমাৰ বি বিহুৰ সময়ত বনোৱা পিঠাৰ ভিতৰত। হয় নেকি, অ মোক তিলৰ লাৰু বৰ ভাল লাগে তিলৰ আৰু নাৰিকলৰ লাডু। বৰ ভাল লাগে আৰু তিলৰ পিঠা খাইকে ভাল লাগে নে নাৰিকলৰ পিঠা।
খায় ভাল লাগে।
নাৰিকলৰ পিঠা ভাল লাগে। বেছিকে তুমি বিহুত কি খোৱা? কি কি খাইকে বেছিকে ভাল পোৱা কি ব বনাই তুমি তোমাৰ ঘৰত বনাই নে পিঠা চিঠা?
হয় বনাই।
হয় নেকি কি কি পিঠা বনাই?
সকলোটো কাৰণ পিঠাই বনাই।
হয় নেকি অ অ দে ঠিক আছে ইয়াৰ বিষয়ে পিছত কথা পাতি অ পিছত অ দে।
বিদায়।